শুনিছোঁ দিয়া এনে চোৰবা তুমি
ম এনে অকনমান ঘৰৰ বাহিৰলৈ অকনমান ওলাই আহিলোঁ যিহেতু বহুত গৰম দিছে ন।
উম।
তুমি?
গৰম বহুত মই এনেই আছোঁ পথাৰত বহি
পথাৰত গৈছিলা গৈছা নেকি।
উম।
অ', পথাৰৰ ভা দৃশ্যটো বাৰু ভালে লাগে চাই।
উম।
অ', এনেই খবৰ ভালনে?
অ', ভালেই।
অ', বোলো ভাবিলোঁ যে আমাৰ এতিয়া চাবলৈ গ'লে আমাৰ পৰিৱেশটো বৰ্তমান সময়ত আৰু যথেষ্ট পৰিমাণে আৰু আমাৰ দূষিত হ'বলৈ ধৰিছে আৰু। বৰ্তমান সময়ত এতিয়া যদি তুমি চোৱা বায়ু প্ৰদূষণ হওক, পানী হওক, মা টি হওক বা আমাৰ শব্দ প্ৰদূষণো আমাৰ আৰু বৰ্তমান সময়ত অত্যাধিক হ'ব ধৰিছে আৰু।
বাৰু ইটো ঠিকেই কলা আৰু তুমি কাৰণ চাবা আজিকালি প্ৰদূষণতো মাত্ৰা বাঢ়ি বা ঢ়ি গৈছে বা বাঢ়ি যোৱাৰ আৰুতো আমিয়ে আছো ঠিক আৰু সেইদৰে মা- মা চাবা তুমি ক'লা যে মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ হওক ত প্ৰদূষণ বা আমাৰ পানী প্ৰদূষণ চব মানে প্ৰাকৃতিক কাৰণত আমাৰ প্ৰদূষণবোৰ মই ভাবোঁ নহয় বুলিয়ে ক'ব পাৰি। কিছু সংখ্যকে হয় যেনে কেতিয়াবা মেগী গ গৰিজিলে শব্দ প্ৰদূষণ হোৱা আমাৰ দেখা যায় বা ঠিক সেইদৰে আমাৰ বায়ু প্ৰদূৰ্ষণ আমাৰ যে আ ধৰি লোৱা বায়ু প্ৰদূষণটো হয় এই বায়ু প্ৰদূষনটো আমাৰ মানে কি প্ৰাকৃতিক কাৰণত মই নহয় বুলিয়ে ভাবো। বা কেতিয়াবা হয় আৰু যেতিয়া জ্বালামুখীবোৰ আমাৰ অ মানে কি ফাট মেলে বা জ্বালামুখীবোৰ ওলাই যায় তাৰ থোৱাৰ পৰাই কিছুটো কিছু পৰিমাণে প্ৰাকৃতিক কাৰো নহয় কিন্তু তাতকৈ বেছি আৰু মানুহে পৰ পৰিৱেশবোৰ প্ৰদূষন কৰে আৰু বুলি মই ভাবো আৰু। তুমি বা কি ভাবা সেইটো নাজানো বাৰু মই।
এতিয়া যদি আমি চাবলৈ যাওঁ তুমি ঠিক কথাই ক'লা, এইটো যে আমি এতিয়া শব্দ প্ৰদূষণ আমি বৰ্তমানে আমাৰ ৰাস্তা - ঘাটে আমি হল যেতিয়া আৰু ওলাই যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ গাড়ী - মটৰবোৰৰ অ ইত্যাদি শব্দ সেই শব্দবোৰৰ লগতে আমাৰ সেই গাড়ী- গাড়ী মটৰৰ ভিতৰত থকা আৰু যিটো আৰু বি বিশেষকৈ আৰু চাৰিচকীয়া হওক বা আমাৰ তিনিচুকীয়া আদি গাড়ীবোৰত বিশেষকৈ আৰু যিটোৰ অ গান বাজানাৰো চিষ্টেম থাকে গাড়ীৰ ভিতৰত সেইবোৰৰ শব্দৰো বৰ্তমান অত্যাধিক হোৱা আমি দেখিবলৈ পাওঁ আৰু বাচৰ, আমি যদি ৰাস তা ঘাটে ওলাই যাওঁ। আৰু সেই শব্দৰ ফলত আৰু আমাৰ উম মানুহবোৰ আৰু যথেষ্ট আৰু অসুবিধাৰ সন্মুখীন হ'ব ল গা হৈছে বা আমাৰ তুমি ক'লাই যে আমাৰ বায়ু প্ৰদূষণটো আমাৰ বৰ্তমান সময়ৰ অত্যাধিক পৰিমাণে আৰু বৃদ্ধি হবলৈ ধৰিছে আৰু। এতিয়া যদি চাওঁ আমি কল কাৰখানাৰ পৰা যিবিলাক আৰু নি ম ওলোৱা আমাৰ ধোঁৱাৰ লগতে আমাৰ গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ পৰাও পৰাও আমাৰ বায়ুটো দূষিত হয়। বিশ শেষকৈ। গতিকে এতিয়া যদি আমি চাওঁ অ বিশেষকৈ আৰু পানী প্ৰদূৰ্ষণ বুলি কলো পানী প্ৰদূষণটো আমাৰ বৰ্তমান সময়ত আৰু এক আৰু জ্বলন ত কাৰণ কাৰ- কাৰ- কাৰকৰূপে আৰু পৰিচালিত হৈছে বৰ্তমান সময়ত। আমি যদি সকলোৱে আৰু চাওঁ। এতিয়া আমাৰ ব বৰ্তমান আমি হ দেখি আহিছোঁ যে আমাৰ বিভিন্ন আমাক কল কাৰখানা হওক বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েদি আৰু আমাৰ আ নদ - নদীৰ কাষতে আৰু আমি কিয়ম বিশেষকৈ স্থাপন কৰা আমি দেখো, আৰু সেই নদ - নদীবোৰ আৰু যেতিয়াই তাত স্থাপন কৰে আ তাৰ পৰা আমাৰ যিবিলাক আৰু অপদ্ৰব্যবোৰ আমাৰ ওলাই সেই অপদ্ৰব্যবোৰ আমি আৰু নৈৰ লগত আৰু একেলগে আৰু সংলগ্ন কৰি আৰু আমি তাত পেলাই দিওঁ। যাৰ ফলত আমাৰ পানীবোৰো দূষিত হয় লগতে আমাৰ তাত পানীত থকা আমাৰ জ্বলন্ত হওক বা আমাৰ মাছ- কাছ আদিবোৰো আমাৰ অ মৃত্যু হব ধৰিছে বা আমাৰ নাইকিয়া হবলৈ ধৰিছে গতিকে তুমি কি কোৱা এনে ইয়াৰ ওপৰত?
এ এইটো কে কলা যে কাৰণ আমাৰ চাবা মাটি প্ৰদ পানী প্ৰদূষণৰ কথাটো তুমি ক'লা যে পানী প্ৰদূষণটো আমাৰ জ্বলন্ত কাৰণ কাৰণ চাবা আজিকালি পানীৰ তুমি কোৱাৰ দৰে পানীৰ কাষত কল কাৰখানা বা আমাৰ বাকীয়ে মানে আমাৰ আ উদ্যোগবোৰ তাৰ কাষতে মানে আমাৰ স্থাপন কৰে আগৰ দিনত আমি পঢ়িব পোৱা মতে মানে আগৰ দিনত তো' সেইদৰে মানে কি নদন আগৰ দিনৰ ডাঙৰ চহৰবোৰ বা আমাৰ ডা গাঁওবোৰ মানে নদীৰ কাষৰীয়া অঞ্চলত গঢ়ি উঠা দেখা পাইছিলোঁ কিন্তু আগতে এনেধৰণে প্ৰদূৰ্ষন কৰা নাছিল যেনেধৰণে আজিকালি প্ৰদূষণ হয় মানে কি আগত তে আমাৰ নদীৰ পানীবোৰ মানুহে খাদ্য খোৱাত বা আমাৰ নদীৰ মাছবোৰ ধৰি মানে বেপাৰ কৰা বা সেইবোৰ কামতে নদী নদীটোক ব্যৱহাৰ কৰিছিল বা আমাৰ পৰিবহন কামতে নদীটোক ব্যৱহাৰ কৰিছিল কিন্তু আজিকালি মানে দূষিত মানে প্ৰদূৰ্ষণ কৰে প্ৰদূষণ কৰে মানে কেনেধৰণে প্লাষ্টিক বোৰ পেলাই বা আমাৰ জাৱৰ জোথৰ বোৰ পেলাই বা তুমি কোৱাৰ দৰে কল কাৰখানাৰ ধোঁৱা বোৰ পেলাইও আমাৰ পানী প্ৰদূষণ কৰে আৰু ঠিক সেইদৰে আৰু আমাৰ ধৰি লোৱা তুমি আমাৰ ধৰি লোৱা মাটি প্ৰদূষণ হোৱাটো মানে কি আৰু প্লাষ্টিকটো আমাৰ বায়ু পানী মাটি সমানে প্ৰদূষণ কৰে বুলি মই ভাবো আৰু মানে কি সেইটোৱে বায়ুতো বায়ুতো প্ৰদূৰ্ষণ কৰে পুুৰিলে বায়ু প্ৰদূষণ হয় মাটিত পেলালে মা টি প্ৰদূষণ পানীত পেলালে পানী প্ৰদূৰ্ষণ মানে সেইটো বস্তু মাটিত পেলালেও সেই টো পচি নাযায় আৰু এইটো মানে যুগ যুগ ধৰি থাকি যায় আৰু ঠিক সেইদৰে আৰু মাটি প্ৰদূৰ্ষণ মানে কি আমাৰ ৰাসায়নিক দ্ৰব্য কীটনাশক দ্ৰব্যৰ ফলতো মাটিৰ উৰ্বৰতা নোহোৱা হৈ যায় আজিকালি তাৰ মানে যিবোৰ সাৰ বোৰ ওলাইছে ন কেমিকেল যুক্ত সেইবোৰৰ মানে সেইবোৰৰ কাৰণে মাটিৰ উৰ্বৰতা বোৰে নোহোৱা হ'বলৈ ধৰিছে বা আমাৰ জৈৱিক সাৰবোৰ আমি ব্যৱহাৰ কৰিব লাগে আৰু মই ভাবোঁ ঠিক সেইদৰে বা আমাৰ বায়ু প্ৰদূৰ্ষণ বায়ু তুমি কলায়ে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বা আমাৰ উম যান বাহনৰ পৰা ওলোৱা ধোৱা সেইবোৰৰ কাৰণত আমাৰ মামপা বায়ু প্ৰদূষণ হয় বা প্লাষ্টিক বোৰ পুৰিলে আমাৰ বায়ু প্ৰদূৰ্ষণ হয় বুলি মানে আমি গম পাওঁ বা আমি আজিকালি মানে কেনেকোৱা প্ৰদূৰ্ষণৰ বিষয়ে আমি প কিতাপত পঢ়িবলৈ পাওঁৱে কিন্তু আমি পঢ়ো পঢ়িব লাগে পঢ়ো আৰু তাৰ মানে হাতে কামে নকৰা দেখা যায় মানে কি আ আ সেই ঠিক সেইদৰে আমি হাতে কামে কৰাটোৱে উচিত মানে আমি পঢ়িলে মানে আমি পঢ়িব পাওঁ পঢ়া পঢ়ো বা পঢ়ি মানে পৰীক্ষাৰ কাৰণেহে আমি পঢ়ো সেনেকোৱা সেনেকোৱা ধৰণৰ হয় কিন্তু আমি মানে হাতে কামে নকৰোঁ আৰু আমি মানে মই ভাবো যে আমি হাতে কামে কৰাটোহে উচিত উচিত মানে তুমি বা কি ভাবা এইটোত মই আৰু নাজানো মানে তুমি তুমি বেলেগো ভাবিব পাৰা।
পঢ়ি যাওঁ পোনপ্ৰথমে আৰু নিজে আমি সচেতন হ'ব লাগিব ইয়াৰ ওপৰত বা আমি পৰু পৰিৱেশটোক দূষিত নোহোৱাকৈ আমি যদি যেনেকে ৰাখিব পাৰোঁ পৰিৱেশটো তাৰ প্ৰতি আৰু পোন প্ৰথমে আমি নিজে সচেতন হ'ব লাগিব লগতে আমি সৰু ল'ৰা ছোৱালীবোৰকো ইয়াৰ ভাল দিশবোৰ আমি দেখুৱাব লাগিব যাতে আমাৰ আ আমাৰ মাজৰ পৰা নোহোৱা কৰিব পাৰি, লগতে আমি ইয়াৰ লগত তে আমি চৰকাৰকো আহ্বান জনাব লাগিব যে আমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে যাতে আমাৰ এই আ ধৰি লোৱা আমাৰ প্ৰদূষণবোৰ যাতে আমাৰ মাজৰ পৰা নোহোৱা কৰিব পাৰে, তাৰ প্ৰতি আমি চৰ কাৰকো আহ্বান জনাব লাগিব। লগতে আমি ক'বলৈ গ'লে বৰ্তমান সময়ত আমি কিছু পৰিমাণে আমি চৰকাৰকো আৰু ধন্যবাদ জনাব লাগি ব যে আমাৰ বহু আৰু আমাৰ আঁ কমিছে আৰু আঁ পলু প্র প্ৰদূষণটো আমাৰ বৰ্তমান সময়ত, তুমি এতিয়া চো ৱা আমি তুমি ক'লাই যে, আমাৰ মাটি প্ৰদূৰ্ষণটো আমি দৈনন্দিন জীৱনত আৰু অত্যাধিক পৰিমাণে আৰু আমি প্লাষ্টিকজাতীয় সামগ্ৰীবোৰ আমি ব্যৱহাৰ কৰিব লৈছোঁ আৰু বিশেষকৈ। আৰু সেই ব্যৱহাৰ কৰি আমি প্লাষ্টিক বোৰ আমি আৰু যধে মধে আৰু য তে ততে পেলাই দিওঁ, আৰু সেইবোৰ মাটিৰ লগত বহুত দিন পৰি থাকি মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো আমাৰ হ্ৰাস হয়। লগতে আমাৰ মাটিটো দূষিত হোৱা আমি দেখা পাওঁ। গতিকে তুমি ক'লাই যে, আমাৰ প্লাষ্টিকটো হৈছে এনেকুৱা এক আমাৰ সামগ্ৰী যিটো সামগ্ৰী আমাৰ আৰু পৰিৱেশৰ তিনিওটা আমাৰ কাৰকৰ প্ৰতি আৰু ক্ৰিয়া কৰে। এতিয়া তুমি কোৱাৰ দৰে আমাৰ পানী পানীত যদি সেই প্লাষ্টিকবোৰ আমি পেলাই দিওঁ আমাৰ পানীটো দূষিত হয়। যদি আমি সেইবোৰ জ্বলাইও দিও আমাৰ বায়ুতটো দূষিত হয়, লগতে মাটিত পেলাই দিলেতো আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো হ্ৰাস পায়। গতিকে যদি আমি তেনেকুৱা ধৰণৰ প্লাষ্টিকবোৰ যদি আমি একেবাৰে আৰু বন্ধ কৰি দি যদি আমি বাঁহ বেতৰে হওক বা আমি কাগজৰে তৈয়াৰী যদি আমি আঁহ বেগ মনাবোৰ যদি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ লওঁ। তেতিয়া আমি নিশ্চয় আৰু যিটো আৰু আমাৰ অঁ প্ৰদূষণটো আমাৰ কিছু কম পৰিমানে হ'লেও আৰু আমাৰ মাজৰ পৰা নাই। কিয়া হ'ব বুলি আৰু মই ভাবো, কাৰণ কাৰণ আমাৰ বৰ্তমান সময়ত এনেকৈয়ে আৰু প্ৰদূষণটো বাঢ়িছে। যিটো প্ৰদূষণ আৰু আমি কম সময়ৰ ভিতৰতে আৰু আমি কৈ শেষ কৰিব নোৱাৰিম। গতিকে পোন প্ৰথমে আমি নিজে ইয়াৰ প্ৰতি আৰু সচেতন হয় যাতে আৰু আঁহ পৰিৱেশটো ভালকৈ ৰাখিব পাৰো সেইটোৰ ওপৰতহে আৰু গুৰুত্ব দিয়াটো উচিত আৰু।
মানে এনেকুৱা আৰু আমি মানে বস্তুতটো আমি চা মানে আমি প্ৰদূশনে কৰো, আমি তাক নিৰ্মূল কৰিবলৈ বা আমি তাক পৰিষ্কাৰ কৰিবলৈ নিবিচাৰো, বা আমাৰ মানে কেনেকুৱা আমাৰ আজিকালি এনেকুৱা এনে ধৰণে শুনিব পায়গে মই নদীতো লেতেৰা হলে মৰ যাব নেকি। মানে মোৰ মোৰ নদী নেকি সেনেকুৱা ধৰণে কথাবোৰ আমি শুনিবলৈ পাওঁ বা ঠিক সেইদৰে আমি আজিকালি মানে প্ৰদূ্ষণতটো এনেকুৱা হৈছে, মানে চ সকলোৱে কৰিব সকলোৱে কিন্তু মানে কেনেকুৱা দোষ দেই চৰকাৰ আছে নহয় চৰকাৰে ঠিক কৰিব আৰু সেনেকুৱা ধৰণে ক কোৱা দেখা পাওঁ আৰু। যি উম মানে চৰকাৰেতো আঁচনিবোৰ হাতত লৈয়ে আছে বা আমাৰ প্ৰ প্ৰ প্লালা আমাৰ প্ৰদূষনবোৰ ঠিক কৰিব চাই আছে, কিন্তু আমি আমি আমি ঠিক কৰা নাই আৰু, তাৰমানে কেনেকুৱা আমি মানে প চৰকাৰে আজি মানে আমি ধৰিলো আমি গুৱাহাটীৰ কথাই কবলৈ গলে গুৱাহাটীত আমি দেখিবলৈ পাওঁ যে আমাৰ নলা নৰ্দমাবোৰ পানী ওলাই যাবলৈ ব্যৱহাৰ কৰে বা তাত মানে পানী পানীবোৰ যোৱাৰ বাবে ব্যৱহাৰ কৰে কিন্তু আজিকালি বান পানী হোৱা দেখা যায়, সেইবোৰৰ পৰা পানী যাব নোৱাৰে মানে চৰকাৰে আমি দেখা পাওঁ যে চৰকাৰে আজি মানুহ লগাই ঠিক কৰিলে, ফিৰ তাৰ পিছত চৰকাৰে চৰকাৰে চাফা কৰাৰ দুইদিন পাছতে তুমি দেখিবা যে অ অ চৰু চৰকাৰে চৰকাৰে ঠিক কথাৰ দুদিন পাছত তুমি দেখিবা যে নদী সেই বোৰ আৰু ফৰ গৈ আছে বা আমাৰ মানে ভৰ্তি হৈ থকা আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে মানুহবোৰে মানে মেইন দায়ী বুলি মই ভাবো আৰু আমি সেইবোৰ ঠিক কৰিব লাগে বা আমি ভালদৰে ৰাখিব লাগে বুলি মই ভাবো আৰু মানে অ আমি যদি মানুহবোৰে নিজৰ অ নিজৰ কাম বোৰ নিজে কৰি যাওঁ বা প্ৰদূষণতটো আমি কম কমকৈ কৰো বা প্লাষ্টিক বোৰ আমি ব্যৱহাৰ কম কৰোঁ। ঠিক সেইদৰে আমি উম প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিলেঁতো আমাৰ বায়ু পানী মাটি সমানে প্ৰদূ্ষণ টো কমি যাব, বা আমাৰ ঠিক এইদৰে অ', আমি যান বাহন যন্ত্ৰ বেটাৰী চলিত যান বাহন ব্যৱহাৰ কৰা উচিত, বা আমাৰ পেট্ৰলৰ পেট্ৰল ডিজেলতো আজিকালি নোহোৱা হ'বলৈ ধৰিছে, পেট্ৰল ডিজেলো আমাৰ ৰৈ যাব বা আমাৰ বায়ু প্ৰদূৰ্ষণ ন'হল বা শব্দ প্ৰদূৰ্ষণ ন'হল ঠিক সেইদৰে আমি যান্তিক নহয় দেই, আমাৰ কি বুলি কয় এইটো বেটাৰি চলিত যান বাহনবোৰ আমি ব্যৱহাৰ কৰাটো মই উচিত বুলি ভাবোঁ বা ঠিক সেইদৰে আমি পানী পানীত কল কাৰখানাবোৰ আমি কমালেই আমাৰ কল কাৰখানাৰ পৰা আমাৰ মানে কি উম এইবোৰ আহ চাবা আমাৰ পানী প্ৰদূষণ হোৱা কমি যায় বা ঠিক সেইদৰে আমাৰ অ' আমাৰ মাটিৰো আমাৰ গছ গছনিবোৰ যি জাগাত কল কাৰখানাতো বনাই না সেই জেগাতো গোটেই এৰিয়াটোৰ গছ গছনি কাটিব লাগে, ঠিক সেইদৰে আমাৰ সেইবোৰো আমাৰ গছ গছনি কাটাৰ ফলতো আমি ধৰি লোৱা বায়ু প্ৰদূষণ হোৱা দেখা পাওঁ। পিছে হ'ব বাৰু, তোমাৰ লগত ক মানে আমাৰ প্ৰদূষনৰ বিষয়ে কথা পাতি কিছু ভাল লাগিল বুলি মই ভাবিলো আৰু